অ' এ- মই আপোনাৰ এই বস্তু এটা মানে খাবলৈ কাৰণে বনাব লৈছিলো।
অ তাপা হেৰি এইটো কি অ'- উম- কে- কি বুলি কয়, কি বনাব লৈছিলে বা?
এই আপোনাৰ এইটো এই কল পচলা যে কল পচলা বোলো চব্জি অলপ বনাম বুলি ভাবিলোঁ মানে। বহুত দিন খোৱা নাই।
মানে ফ্ৰাই আকৌ কলপচলা ভাজি।
অ' কলপচলা ভাজি এনেকে। তাপা আপুনি কি কৰি আছিলে বা?
মই আপোনাৰ- মই আপোনাৰ এ হেৰি কৰি আছিলোঁ ৱা বনাবলে গৈছিলো আৰু আলু-চালু কাটি আছ
হঁ-হঁ, এ চব্জি বনাব নে তাৰ
উম, হেৰি বনাম মচুৰ দালি, তাৰপিছত আপোনাৰ ৰৌ দিম তাতে, তাৰপিছত ছয়াবিন দিম। তাৰছত থুপথুপীয়াকে বনাম। তাতে পুৰা আদা-নহৰু পুৰা খুন্দি পেলাই দি দিম নহয়। জালুক-চালুক দি তাৰ পৰা মাংস-মাংস নিচিনা গোন্ধাব। মজা লাগিব তেতিয়া।
হাঁ - হাঁ।
তাকে হে।
উম- উম
মই আপোনালৈ কল কৰিলো মানে হেৰি ভাল লাগে আৰু মই আপোনালৈ কল কৰিলো মানে হেৰি আমাৰ ধৰি ধৰি লক আহ অসমৰ মানে খাদ্য হেৰি আলোচনা কৰো বুলি ভাবিলো।
হয় নেকি, ভালে কৰিলে - ভালে কৰিলে দিয়ক মইও যদি কিবা এটা যদি নতুন দিচ পাওঁ আপোনাৰ পা জানিব পাৰিম। হা - হা
উম, নতুন দিশ মানে কি আও অসমৰ মানুহে কি খাই ভাল পায় হেটোটো চবেই জানে এতিয়া একেবাৰে অসমৰ খাতী অসমীয়া বুলি ক'লে আপোনাৰ অত খাব প্ৰথমতে মাটিমাহৰ খাৰ
হয়, অ', খাৰটোতো মেইন বস্তু। উম, অহ সেইটোৱে। হা- হা হয়।
নেপালী মানুহে যেনেকে গুন্ধ্ৰো- গুন্ধ্ৰো খাই তেনেকে অহ, মানে আপোনাৰ হেৰি হ'ব শাক
আপুনি এনে অসমীয়া যোনটো খাদ্য থালিৰ ভিতৰত মানে কোনটো বেছি ভাল পায় বেছিকে মানে খাই বেছিকে?
মই আপোনাৰ অসমীয়া খাদ্য থালীৰ ওপৰত চবতকে মানে মোৰ ফেভৰেট এটাই দিশ এইটো যে মাটিমাহৰ দালিৰ লগত খাৰ তাতে কচু দিব নহলে ঔটেঙা আৰু- হেৰি আলুও দিব তাৰপিছত আকৌ লগত আপোনাৰ বল লাগে আপোনাৰ বেঙেনা ফ্ৰাই কৰা, তাৰছত আলু আলু আৰু বেঙেনা পুৰা, বেঙেনা আৰু পুৰা আলু পিটিকা আৰু লগতে অকমান চালাদ - তালাদ হলে ভাল আৰু লগত আপোনাৰ পলাও ভাজি তাৰপিছ মটৰ দিব লাগিব, চয়াবিন দিব লাগিব একদম হেৰি তেখেতো খালে আৰু মানে মজা লাগিব লগত নৰসিংহৰ চাটনি -তাটনি থাকিলেতো সেইটো আৰু চৰম সুখ আৰু।
সেই নকবা আৰু বহুত ধুনীয়া দিচ এটা কৈ দিছে আপুনি।
তেহেতো মই খাই -খাই মৰি যাম আৰু লগত বোলে গা -গাহৰিৰো দুপিচো দি থৈছে বোলে। পুৰা ড্ৰাই -ফ্ৰাই গাহৰি দুপিচ।
লোভ লগাই দিছে ৰে
ইয়ে মোৰ নিজৰে লোভ লাগি গৈছে
হে হে হয় - হয় -হয় -হয় উম উম আৰু হয়ো দিয়কচোন সোৱাদ লগা সেইখন ডিচটো।
একদম আৰু যদি আলু কচুনেথাকে তেতিয়া কঁঠালৰ গুটি দি যে এনেকুৱা বাৰিষা কালত কঠাল গুটি দি দিব পাৰে তাত। দালিত কঁঠাল গুটি দি দিলেতো আৰু মজা ল বেয়া টেষ্টি লাগে খাই। কি খাই ভাল পায় কওকচোন?
মই যদি কয় মানে এ' আপোনাৰ যোনটো ডিছ ক'লে মোৰ সেইটোতো বহুত ফেভৰেটে হয় কিন্ত তাৰ উপৰি মানে এইটো অহ কেতিয়াবা যে এইটো এই সৰু -সৰু মাছৰ লগত যে ঔ-টেঙা জো জুলকন যে সেইটো বনাই অহ তাৰপিছত তাতে আহ হেৰি গ'ল আৰু শুকান ফ্ৰাই মাছ দুটামান আৰু এনেকে চাটনি অলপ ম মানে ক'ব গ'লে মাছ ভাত আৰু এ' মানে যোনখন টেঙা দি টেঙা -টেঙা লগত যে বনাই সেইকণ মানে মোৰ বহুত ভাল পাওঁ মানে তেনেকে।
অহ, ঔটেঙা মানে হেৰি এ' পুৰা যে ঔটেঙা এইবিলাক যে পকা ঔ-টেঙা দি পেলাই যে কুটি- কুটি যে দিয়ে যে এবোৰ নেকি?
হয় হয় ঔটেঙাৰ লগত যে এই মানে মানে বস্তুটো অকমান চাইজটো ডাঙৰয়েই থাকে মানে ইমানো সৰু কে নেকাতে। মানে ভাল ভালটো ঠিকে থাকে কিন্তু তাৰ লগত যে, সৰু মাছ দিয়ে যে আপোনাৰ। পানীৰ লগত যে। অ টেঙা টেঙা লাগে। অঁ অঁ। গৰমৰ দিনত কিন্তু বৰ সোৱাদযুক্ত। উম।
তেনেকে হলে মই আপোনাক কেইটামান মাছৰ মানে, আইদিয়া দিব পাৰিম আৰু মাছ কেনেকে খাব লাগে। প্ৰথমটো
ঢেঁকীয়াপাটো দিয়া হয় ন? ঢেঁকীয়াপাত ঢেঁকীয়াপাত দিয়া হয়, হয় হয় উম।
আপুনি প্ৰথমে এৰিয়া লগত খাব এ টেঙা মাছৰ জোল শুনিছে নাই?
শুনিছো শুনিছো।
কেনেকৈ খাই গম পাই নাই? স টিঙেচি টেঙা চিনি পাই নাই?
নিশ্চয় বাৰু।
অ টেঙেচি টেঙাৰ লগত খাই, সেইটো আপোনাৰ আহ হেৰি দি তাৰপিছত তাৰপিছত লগত টেঙা মৰা চিনি পাই নাই টেঙা মৰা? অ টেঙা মৰা অ ৰঙা ৰঙা অ টেঙামৰা দি পেলাই খাব পাৰে, তাৰ পিছত টেঙেচি টেঙা আৰু ঔটেঙাটো ত' আপুনি খাই পাইছে। আৰু লগতে আপুনি সৰু মাছ হেৰিয়া খাব পাৰে 'ভোল' ভোলৰ লগত খাব পাৰে ভোলৰ চবজি বা জিকা
অ মোকো হেৰি দেই মই জিকাটো অলপ মানে বেয়া পাওঁ মানে সেইটো কাৰণে। অ কিন্তু তথাপিও কওকচোন বাৰু আহ আপুনি বনাই যদি কেতিয়াবা বনালে খাবচোন বাৰু।
তাকে ভোলৰ লগত খাব পাৰিব আপুনি। 'ভোল' 'ভোল ' আৰু হেৰিয়াৰ লগত খাব পাৰিব জাতি লাউৰ লগত, জাতি লাউ লগত জাতি লাউ বুলি কয় পানী লাউ বুলি কয়।
উম উম উম পানী লাউ হয়। আমাৰ এইফালে জাতি লাউ বুলিয়ে কয় বাৰু। হয়, উম।
জাতি লাউৰ লগত খাব পাৰিব, খাই মজা লাগিব। আৰু এ হয় ত ইমান খিনি এনে এনে মইটো বনালে এনেকেই বনাই বনাই
হয় হয়। অ মানে অ এনেকে এ খাইছো যদিও মানে পাহৰিছো কিন্তু আপুনি যেনে কে কলে ন, এইটো এবাৰ মই ভালকে ট্ৰাই কৰি চাম ৰ'ব একদম। একদম পুৰা ষ্টাৰ্টিং মই ভালকে বনাই মেলি। আপোনালে ফোন এটা কৰি ল'ম ৰ'ব বনাবলৈ হ'লে।
খাই চাব এদিন। আৰু লগতে হেৰি এ হেৰিও খাব পাৰি নহয় আকৌ খুতুৰা চুতুৰা, জিল মিল দি।
অ সেই পাচলিটো, সেই পাচলিটো বহুত ভিটামিন। যুক্ত পাচলি, মানে এইটো খালে বেমাৰ আজাৰ যে একদম নাইকিয়া হৈ যাব। আৰু বনৌষধি গছবোৰ। উম।
বহুত স্বাস্থ্য কাৰণে আৰু হাৰিয়া লগত খাব পাৰি ভেদাইলতাৰ লগত খাব পাৰে।
অঁ অ এইটো ভাল দিছ কৈ আছে। আৰু এটা দিছ। মনত পৰিছে নাই? এই মানুিমুনি আৰু সৰু আলু যে। সৰু সৰু গুটি আলু যে ভাজে যে মানে সেইটো কিন্তু জালুক। দি বৰ ভাল লাগে।
ভাল লাগে অ। আৰু এটা আৰু এটা মনত আছে কম ৰ'ব আপোনাক এই যে। বাদাম দিয়ে নৰসিংহ পাত দিয়ে তাত পাপৰ যে গুৰি যে দিয়ে।
হয় হয়, অ গম পাইছো গম পালো গম পালো। অ অলপ আৰু চানা টাইপৰ হৈ নকি বাৰু বস্তুটো?
ম থানা নাই পোৱা থানা নাইব।
আহ সেই বস্তুটো ভাল লাগে দেই উম। আৰু এটা এ হয়।
মাং মাংসৰ কথা কলে মাংস হিচাপে কি খ কি কি ভাল পায়।
মাংস হিচাপলৈ ক'লে যদি হাঁহ কোমোৰা মাংসটো হাঁহ কোমোৰা কম্বিনেশ্যনৰ। যোনটো জোলকণ। মানে পুৰা জালুক চালুক দিপ যটো বনোৱা হয় আহ কি ক'ম আৰু।
এইটোৱে উজনি অসমৰ মানুহ আৰু উজনি অসমৰ। মানুহে আপোনাৰ হাঁহ কোমোৰা বুলি ক'লে আৰু পাগল আৰু।
হয় হয় হয় হয় এই বহুত ভাল লাগে দেই এইটো হবলৈ।
এই দ উজনি অসমৰ মই আপোনাৰ সেই একে ময়ো একে উজনি অসম। সমোমৰে মানুহ তই ময়ো হাঁহ সোমুৰাই। য়া আমাৰ ঘৰৰ ওচৰত যদি মানে কৰ'ৰবাত কাৰোবাৰ বাৰ্থডে চাৰ্থডে থাকে। ত সিহঁতি মানে বা কিবা পাৰ্টি চাৰ্টি যদি দিবলগীয়া থাকে তেতিয়াহ। মানে এ ডিমাড কৰে যে আমি হাঁহ কোমৰাাই খাম। খাচী নাখাওঁ খা খাচীটো ডিমাণ্ড নকৰে বেছি হাঁহ কোমৰাই ডিমাণ্ড কৰে। স মানে চবেে মানে হাঁ হাঁহটোৰ প্ৰতি হাঁহটোৰ প্ৰতি মানে বেলেগ এটা মানে। আছে মানে।
এটা ইম'চন আৰু হাঁহৰ কণীও ভাল লাগে ন ডাঙৰ। হয় অ আৰু এইটো। হয় আপুনি এইটো ট্ৰাই কৰিছে ন বাৰু এই গাহৰি আৰু ঔটেঙা।
এই নকব বাৰু মই সদায় মানে আমি এইফালে কলেজ যত নে। হোটেল আছে আমাৰ তাত তাত মানে বহুত কম দামত দিয়ে মানে। এশ বিশ টকা গাহৰি ভাত দিয়ে গ গাহৰি ভাত। বুঢ়া পাঁশ চবিছ মান দি।
উম গাহৰি মাংসটোতো। উম হয় খাই অ। ভাল লাগে ভাল লাগে উম।
এ বেলেগ মা মাংসতকে গাহৰি দামটো ই কমতে পাই আছো ততকে এশ বিশ টকা পাব। তাকো ভাত ভাত ভাত চাত চব মিলাই।
উম মানে ল' প্ৰাইজত মানে হাই কুৱানটিটি দিয়ে আৰু ন।
উম ভাই বয়া এইটো ভাল লাগে খাইলে আমি খাওঁ। তাৰপা সেই সেই ঘৰত। আমাক খাব নিদিয়ে কিন্তু গাহৰিতো খান খা বহুত ভাল প মই। মে তিল গাহৰি তিল গাহৰি চাই পাইছানে তিল গাহৰি।
তিল গাহৰিটো মই ট্ৰাই কৰা নাই দেই সেইটো ট্ৰাই কৰা নাই বাকী মই এনেই ঔটেঙা চটেঙা দি খাইছো বা নৰ্মেল গ্ৰেভি কৰি পেলাইনি খাইছো
ঔটেঙাটো এইটো নৰৰ্মেল ঔটেঙা চবে খা ঔটেঙা দি খাই মই এ তিল খাইছো পক ডাই ফ্ৰাই খাইছো তাৰ পিছত আকৌ হেৰি বেম্ব চুত দিয়া খাইছো তাৰপিছত কল্প চলাৰ কথা যে কৈছিলে ক কল পচলাৰ লগত দিয়ও খাইছো তাৰ পিছত পঠালত মচি যে থাকে
অঁ এইটো স সেটো বহুত ভাল দেই এইটো কিন্তু ক'ব লাগিব আৰু কঠাঁলৰ মুচিৰ লগতে আকৌ আপুনি হেৰিও আহিব নহয় কঠালৰ গুটিও গুচি আহিব কঠালৈ গুটি আৰু দালিটো কেনেকুৱা লাগিব কওকচোন বাৰু এইটো কঁঠালৰ গুটি আৰু দালি এ হয় হয় আৰু তো এনেকেতো বহুত আছে।
বহুত আছে থকাতো ঠিকে কৰিব নোৱাৰিব এনেকে হেপাতি থাকিলে খতমে নহব আৰু
উম আপুনি যোনটো অথনি কলে মানে এইটো কোমোৰা লিগে সেইটো। মানে অ কি কয়। জিকা আৰু হেৰি লগত মিলাই যে মাছৰ যোনটো তৰকাৰী ক'লে মই। এবা ট্ৰাই কৰি চাম ৰ'ব খাবলে উম হয়। হয় ঠিক আছে আপোনাক মই। বাকী হেৰি কৰো ময়ো বনাওগে চব্জিটো। আপুনিও চাগে বনাবই লৈছিলে অ। হ'ব হ'ব ঠিক আছে দিয়ক ৰাখিছো।
আছে উম হম।
হ'ব।